হেল্ল' এয়া ভাত বনাই আছো তুমি।
অ বনাইছেহে এতিয়া।
উম।
অ অ।
তুমি কি, এয়া মাছ বনাইছো।
অঁ।
মাছ দালিতে এই দালি অলপ আছিলে তাতে মছলা দি পেলাই, তাৰপিছত মাছ দি দিছো আও ধনিয়া পাত কেইটামান কাটি দিছোঁ।
অ, ভাল লাগে খায় কেতিয়াবা মছলাও খায় ভাল লাগে নহয় মাছ। এতিয়া গৰম বুলি সদায় টেঙাও খায় থাকিবলৈ বেয়া লাগে নহয়।
অ বেয়া লাগে, মই টেঙা আঞ্জাত টো ইমান এটা ভালে নাপাওঁ, খাওঁ আও। তেওঁ এ মছলা-তছলা বেছি ভাল পায়।
নহয় গৰমত মছলাতকে আকৌ টেঙাটো বেছি ভাল লাগে আও।
অ মছলা মানে এই জালুকৰ গুৰিহে দিওঁ আৰু জিৰা গুৰি অলপ দিওঁ। বেলেগ মচলা ইমান নিদিওঁ।
আদা নহৰু নাই দিয়া আৰু
চু
অদিছে অ
আদা নহৰু দি পেলাই জিৰা গুড়ি অলপ তাৰপিছত জালুকৰ গুৰি অলপ।
অ জালুকটো জালুকটো খাব লাগে হেৰি যে এইকেইদিন বৰষুণ চৰষুণ হৈ আছে ছে নহয় চৰ্দিত তিলে কৰিলেো চৰ্দি চৰ্দি লাগে যে জালুটো খাই থাকিলে মানে
উম উম জালুকটো আৰু জীয়া গুৰিটোও খাব লাগে।
উম-উম।
সেয়াই উম সদায় যদি ৰাতিপুৱা তুমি ইয়াৰ আজৰিনতটো জীয়াটো তাৰপিছতে আকৌ চব গোটেই। এনেকে কৰি ৰাতি যদি তিয়াই থৈ দিয়া
আহ
তাৰ পিছত ৰাতিপুৱা যদি এইগিলে সেই পানী গিলা খাই দিয়া গৰম কৰি বা এনেই খাব পাৰা ন এতিয়া গৰম দিন উতলা পেলাই খালে হ'ল এনে খালেই হ'ল তেতিয়া মানে অ চৰবি কমে বোলে
অ এই পেটৰ চৰ্বিটো কমাই বুলি শুনিছো মই খোৱা নাই কিন্তু
অ আৰু গেছটো নহয় দিয়া সেইটো খাই থাকিলে গেছটো বহুত কমে মই খাই আছো নহয় এতিয়া উম মই খাই আছো অলপ দিন মানে গেছতটো নাই
আহ আহ
গেছ হয়াই নাই এনে তোমাৰ গেছৰ টেবলেত সদায় খাব লাগে ন
খাব লাগে উম, উম।
এতিয়া অলপ দিন হৈছে গেছত টেবলেট খোৱাই নাই
ময়ো আগতে গেছৰ টেবলেত সদায় খাব লগা হৈছ কিন্তু মানে এতিয়া হেৰি এই ৰাতিপুৱা ভাত খাও যে এ ভাত খোৱাৰ কাৰণে মানে মোৰ এতিয়া গেছৰ প্ৰব্লেমটো নাইকিয়া হৈ গ'ল
উম স মোৰ উম মোৰ তাতে ফেটেলিফা থাকে আন' সেইকাৰণে অকমান হেৰি হ'লে গেছটো বেছি হয়। ফেতি লিভাৰ উম।
ফেতি লিভাৰ আপুনি অমিতা চমিতা বেছিকে খাবচোন
উম খাওৱে নহয়
কেঁচাইও অমিতা খাব কেঁচাইও খাবচোন এই পকা অমিতাটো কেঁচাইও তেনেকে খাবচোন
খাও ককা দিনত তেনেকে কেঁচাইও খাও আৰু এনে আঞ্জা বনাইও খাও মাছৰ লগত
আকৌ অ আকৌ এই এডলীয়া কচুটো যে ভাজিও খাব পাৰে আপুনি সেই কেঁচাই চাটনি কৰিও খাব পাৰে। খোৱা বহুত ভাল।
অ সেইটো উম মই অ খাও হেৰি বনাই এ তেনেকে চাটনি বনাই আৰু হেৰি কৰিও খাওঁ কেতিয়াবা ভাজি পেলাই অ আহ দিম অকমান থুপথুপিয় কৰি পেলাই তেনেকেও খাও আমাৰ বাৰীত মানে ধেৰ আছে সেয়া আ ক চোৰে দলীয়া কচুটো, সেইকাৰণে মই মাজে মাজে খাইয়ে থাকো সেইবিলাক।
অ', সেইটো খালে, সেইটো খাই থাকে যদি আপোনাৰ ফেটি লিভাৰটো হব নালাগিছিল।
অ', এতিয়া কমিছে, কমিছে এতিয়া আগতে যে মই ব বুতে পেটৰ বিষ কৈ থাকে।
অ', মানে গেছৰ কাৰণে হজমটো নহয় ন'।
ফেটি লিভাৰ কাৰণে গে পেটৰ বিষ এই সপ্তাহত কিজানি দু দিন তিনদিন মই পৰিয়ে থাকিব লাগে বিচনাত এনেকুৱা হৈ থাকে। পেটটো এই হান মাৰি ধৰিলে বুলি আৰু উঠিবও নোৱাৰো কৰিবও নোৱাৰো। শুই থাকিলে ভাল পাও, উঠি পেলাই যদি শুই শু নোৱাৰোৱে মই। তাৰ পিছত এতিয়া যেনিবা নাই। বহুত দিন এবছৰ এবছৰ, ডেৰ বছৰ মানে হ'ল সেইটো নাই যেনিবা।
ডক্তৰক, ডক্তৰক দেখাইছিল নে কিবা
ছিলো।
মেডিচিন খাই আছে আৰু
এতিয়া খোৱা নাই। সেই তেতিয়াতে খালো
অ'।
দিলে খালো তাৰ পিছত খোৱা বিচাৰি এতিয়া এইবিলাক আয়ুৰ্বেদিক খাই থাকো কিছুমান বস্তু।
যে মাৰি, মাৰি চাবচোন কি কি বস্তু খালে ভাল এনেকে আহি
অ' সেই তেনেকে খাই থাকো মই।
অ' কিছুমান বস্তু আমাৰ চাবচোন আগত আগতে দেখোন মেডিচিন নাছিলে। ন' আয়ুৰ্বেদিক এইবিলাক এ শাকৰ পৰা বা কিবা এনেকে কিবা গুটিৰ পৰা এনেকেইটো মানুহৰ ধৰক যিখিনি ঔষধ তৈয়াৰ কৰিব লাগে তেনেকে
কলা কয়া অ অ
তাকে এতিয়া যদি তেনেকে আমি ন খাই পেলাই যদি আমি ডক্তৰৰ ঔষধটোত মানে কিছুমান কেমিকেল থাকে সেইটো সেইটো সেইটো বেমাৰ দমাই ৰাখি পেলাই আৰু এটা বেমাৰ হৈ যাইগে যে বেছিকে মেডিচিন খোৱাৰ ফলত সেইকাৰণে মানে কি কৰিব লাগে এই এনেকুৱা কিছুমান ঘৰুৱা কিছুমান থাকে নহয় সেইবোৰ খাই থাকিব লাগে।
এই আমাৰ ইয়াত চোন হেৰি হেৰিয়ে আছে ন গোটেই বাৰী খন দুন ঔষধে ভৰি থকাৰ নিচিনা নহয় জানো আমি বুজি নাপাও কোনবিধ খালে কি হয়
অ আও এডলীয়া কচুটো এডলীয়া কচুটো যে খালে ভোকো লাগে বহুত আও দোন শাকটো ভাল দোন শাকটো ভাল তেনেকে আপোনালোকৰ তাত পাই নে নেপায় নেজানো দোন শাকটো আমাৰ হেৰি এই নাই ন আমাৰ এই সৰিয় সৰিয়হ পেলাই যে সেই তাতে মানে দোণ শাক খুব হয় আমি। সেইকেইদিন মানে দোন শাক মানে অকণমান ঔষধৰ নিচিনাকে হলেও মানে অকমান অকণমান খাওঁৱে আও সপ্তাহত তিনিদিন-চাৰিদিন মান। সেইটোয়ে মানে লিভাৰৰ লিভাৰৰ ঔষধ এটা নাখালেও হয় অ
দোন অ দোনটো লিভাৰৰ কাৰণে ভাল শাক
ভাল ভাল ভাল বহুত ভাল।
আকৌ যে নোৱা হলে যে পেটৰ বিষ হয় নোৱা হলে পেটৰ বিষ এইফালে দোন হেৰি শিপাটো যে খুন্দি পেলাই ৰসটো খালেও ভাল হয় বোলে।
ভাল হৈ যায় নেকি জানো গম পোৱা নাই এতিয়ালৈকে বাৰু মই তেনেক কে গম পোৱা নাই, হ'ব পাৰে তেনেকুৱা সেইয়াইতো আগৰ দিনতটো মানুহে তেনে এনেকে ন কিমান বেমাৰ ভাল
উম, অসমীয়া।
এ অসমীয়া এতিয়াহে মেডিচিন ওলাইছে। ডক্তৰ হৈছে কিবা হৈছে মানে এতিয়া মানে হৈছে বাৰু এতিয়াও দিন হোৱা হলেও এয়া আৰম্ভ হোৱা আগতেতো তেনেকুৱা হৈছে। ছিলে ন তেনেকেই মানুহে বেমাৰ আজাৰ ভাল বহুত দিন মানুহ দেখোন জীয়াইও আছে।
জীয়াই আছিলে এতিয়া মানুহৰ হেৰি নাইকিয়া হ'ল। সময় এতিয়া পঞ্চাশ বছৰ ওপৰ আৰু।
ওপৰ আৰু অ' তাকে এই বোলে চুগাৰ হে, এই বোলে প্ৰেচাৰ হে। মানুহৰ আৰু কোনো মানুহ ভালে নাথাকে।
নথাকে চবৰে বেমাৰ হে বেমাৰ হে। বেমাৰ নোহোৱা মানুহ নাই দেখোন। আৰু ইমান সৰু সৰু ল'ৰা-ছোৱালী বিলাকৰ চুগা হয় ন? বহুত সৰু সৰু ল'ৰা-ছোৱালীৰ বিলাকৰ, আমাৰ সেই মাহী পুতেক‌ এটা বেছি
কলেষ্ট্ৰল বাঢ়ে ল'ৰা-ছোৱালী সৰু ল'ৰা-ছোৱালীৰ কলেষ্ট্ৰল আকৌ জন্ম হয় ল'ৰা-ছোৱালী জণ্ডিছ। ন জন্ম হয় ল'ৰা-ছোৱালী জডিছ হয় উম। তাকে সেইদিনাখন শুনিছোঁ কেঁচুৱা এটা জন্ম আছে জণ্ডিছ বোলে আৰু ইমানেই মানে বেছিয়ে।
উম এই আজিকালি যে চিজাৰিং কৰে যে হয়। চিজাৰিন কৰিলে মানে মান কেঁচুৱাটো ধৰি লোৱা আমি নিজে হ'লে যেনেকে কষ্ট কৰি হয় ন এতিয়াতো চিজাৰিন গ'লে সেইটো কষ্ট নাপায়।
ন নহয়। নহয় আৰু মানে কি জানে ডাক্তৰে যে মাক বিলাকক বহুত ৰেষ্টত থাকিব দিয়ে ন। সেইকাৰণে কি হয় কিছুমান ল'ৰা-ছোৱালীয়ে এই সঠিক মতে মানে হেৰিটো নেপ পায় বহুত ৰেষ্টত থাকে যে নেপায় কাৰণেতো সেই জণ্ডিচ-চডিছ হৈ যায়গৈ মাক
উ সেইকাৰণে মানে হোৱাৰ পিছতহে জণ্ডিচটো থাকেই আৰু।
প্ৰায় থাকে আজিকালি।
তেনেকে এনে কৈছে আৰু ধৰি লোৱা নিজে হোৱা ল'ৰা-ছোৱালী যেনেকে কষ্ট কৰি বাহিৰ হয় ন এতিয়াতোন সেইটো পাতি পেলাই উলিয়াটো ইমান নহয়। উম যেতিয়া কাটি পেলাই উলিয়াই দিব সেইটো ইমান হেৰি কষ্ট নাপায়। সেইকাৰণে বোলে জণ্ডিচটো বেছিকে হয়।
হ আচলতে বোলে হেৰি এ চিজাৰিং কৰাতকে বোলে এই এনেকে নৰ্মেল কে হোৱা ল'ৰা-ছোৱালী ভাল হে। সম্পূৰ্ণ এত এতিয়া চাব আপুনি ডক্টৰৰ ওচৰলৈ গ'ল আপোনাক ক'ব অমুক দিনা আহিব অমুকটো হ'ব কিন্তু সেই সময়লৈ ল'ৰা-ছোৱালীতো পুৰঠ নহ'ব গৈ সম্পূৰ্ণৰূপে হয়নে কিন্তু নিজে যেতিয়া হ'ব ল'ৰা-ছোৱালীটো সম্পূৰ্ণ পুৰঠ হৈ পেলাই হব হয় নে? সেই ল'ৰা-ছোৱালীটো চাব সেই ল'ৰা-ছোৱালী টো স্বাস্থ্য পাতি পৰা বা আপোনাৰ চব-চব ক্ষেত্ৰতে চুলিৰ পা দাঁতৰ পা অ, যিমান খিনি মানে উন্নত কিন্তু এই এনেকে হোৱা ল'ৰা- ছোৱা
উম, নহয় ন' অ, কোমল এ নহয়। কিছুমান আগতিয়াকে কৰি দিয়ে যে ন' কিছুমান আগতীয়াকে কৰি দিয়ে। বস্তুটো হ'ল মাত্ৰ বোলে হ'ব পাৰিব সম্পূৰ্ণ হৈ গ'ল।
আৰু মাকজনী এইটো অকমান সময় কষ্ট পাই মাকজনীক কেঁচোৱাতো হোৱাৰ আগত তাৰপিছততো আৰু মাকজনী ইমান কষ্ট নাথাকে ন'থাকে ধৰক অলপ মানুহজনী হেৰি হৈ থাকে কাৰণে অকণমান দুৰ্বল হৈ থাকে হ'লেও চিজাৰিং কৰাৰ পিছত মাকজনী কম কষ্ট হয় নেকি লৰা-ছোৱালী তোক গাখীৰ অকন খুৱাব নোৱাৰে, কাটি হব নোৱাৰে, বহিব নোৱা
উম, তাকে যে আজিকালি সহ্য নকৰে পতককে চিজাইং কৰাটোহে ভাল পায় ন?
বহুত কষ্ট পায়টো।
উম, চিজাইং টো বেছি ভাল পাই যে। এনেই অইন বেলি উম, সহজতে হয়। কষ্ট কৰিব' টান পাই। আমি এতিয়া কিমান কষ্ট কৰিলো আগতে।
তাকে।
আগতে এইবিলাক নাছ
নাছিলে, সেইটোয়ে, আগৰ মই সেইকাৰণে কওঁ আগ আগৰ যি পাৰ দিনবোৰ অ', অ', ঠিক আছে, হ'ব দিয়ক, অ', অ।